অ', মানে য
অ' মোৰ মাত আহিছে।
আচ্ছা।
ভালেইনে তোমাৰ?
অ' ভালেই।
আচ্ছা, ঠিকে আছে। মোৰো ভালে।
উম, আৰু স্পৰ্ট-চিস্পৰ্ট আপুনি কি ভাল হয়, ফুটবল, ক্ৰিকেট?
মইতো, তোমাৰ সৰুৰ পৰাই মানে ফুটবল বহুত ভাল পাওঁ। ফুটবলেই খেলো মানে।
অ' খেলেও।
অ', আৰু তুমি?
মইতো ফুটবলো খেলো, ক্ৰিকেটো চাওঁ।
আচ্ছা, তুমি মানে বহুতখিনি স্পৰ্টছ ভাল পোৱা?
অ', আজিকালিতো আৰু মোবাইল গেমো খেলো, আপুনি খেলে নেকি কিবা?
অ', ময়ো খেলো ম'বাইল লেজেণ্ডছ, ফ্ৰী ফায়াৰ, এইবিলাক, অনলাইন গেমছ।
অ', ময়ো ম'বাইল লিজেণ্ডছ খেলি আছো বাৰু। ফ্ৰী ফায়াৰটো এতিয়া মানে ইমান নাই খেলা আজিকালিতো ডাউনফলে চলি আছে ফ্ৰী ফায়াৰৰ
উম মেঘালয় অ গম পাইছো আ হাহ গেম টো বহুত চেঞ্জ হৈ গ'ল আগতকৈ আগত মানে গেমটো ভাল আছিল
এতিয়া আৰু চব পুৰণা পুৰণা বস্তুবিলাক ৰিটাৰ্ণ কৰি দিছে আৰু চব ডাঙৰ ডাঙৰ লাইভ ষ্ট্ৰিমাৰ বিলাকো মানে হেৰিত গৈ আছে ন মোবাইল লিজেণ্ডত চেঞ্জ হৈ আছে
সেইটো এইেইকাৰণে আমিও যাব লগা হৈছে এতিয়া
হেকাৰ বিলাক অলপ বেছি ছি হৈ গৈছে হেকাৰক বেন নকৰে ৰিজনৰ টপ লিষ্টত হেকাৰ বহি থাকে একো নকৰে ডে ডেভলপাৰ্চ বিলাক
উম গম
আৰু ফেয়াৰ প্লেয়াৰচৰ আইডি বেন কৰি থাকে সেইকাৰণে মানে বেছিয়ে হেৰি হৈছে এই তাইমতে আৰু মোবাইল লিজেণ্ডছে ঠিক কৈছা আৰু আজিকালি চব পিনে মোবাইল এজেন্স মোবাইল এজেন্স
এইটোৱে বহুত গ্ৰ' হৈছে কিন্তু দেই মোবাইল এগেন্সটো এইকেইদিন
অ বহুত গৈছিলে স্পৰ্ট শুনিছিলো হব বুলি বহুত টুৰ্ণামেন্ট হৈ চাগে আমি এটা খেলি আছিলো আমাৰ লাষ্ট মেচ হেৰি আছে
চাৰি তাৰিখে আছিলে আমাৰ লাষ্ট মেচটো এটা টোৰনামেণ্ট তাৰ টেণ্টি প্ৰ ফ্ষ প্ৰ আছ ত' চাৰি তাৰিখৰ মেচটো কি হ'ল মানে অপনেণ্টে ফাৰ্ষ্টতে হেৰি কৰি দিলে গিভ আপ কৰি দিলে নেখেলিলে
অ মানে তোমাৰ টিমটো ষ্ট্ৰং আছে
হয় মানে নহয় আমাৰ ইয়াতে গমেই নাপায় আমি কেনেকুৱা খেলো তেতিয়াও মানে হেৰি কৰাৰ আগতেতে চাৰেণ্ডাৰ কৰি দিলে ফৰ
উম জানো এতিয়া কি ভাবি কৰিছে এইটো
নাজানো এই চাই ভয়ে খালে নেকি বা টিম মেম্বাৰ্চৰ কিবা প্ৰব্লেম হব পাৰে ন এ ঘৰৰ পৰাও বা আণ্ডাৰেজ হব পাৰে ঘৰৰ পৰা মানে টাইমিং মানে ৰাতি আছিলে মানে মেচটো
অ হ'ব পাৰে
পেৰেন্টচে কিবা কৰি দিলে নেকি পাৰে
আকৌ সেইটো তোমাৰ আণ্ডাৰজ পোৱালি হ'লে মানে পেৰেণ্টচবিলাক অলপ ষ্ট্ৰিক্ট হ'লে মানে প্ৰব্লেম হয় ন পোৱালি বিলাকৰ খেলিব নোৱাৰে
প্ৰবলেম আৰু মই মইতো ঘুৰিন নটি ঘৰত গৈছিলো বুলি ধৰিলো আৰু
আচ্ছা আৰু তুমি এনে মোবাইল এজেন্সিৰ কোনটো
মই হাইো ৰংছিলো
আচ্ছা হাইপাৰ খেলা যদি কোনটো হিৰো চলোৱা
মোৰতো এতিয়া ত ব্যস্তটো আমৰনে চলাও
আমন্য আৰু অ তোমাৰ বেছিভাগতো গ'ল্ডলেণ্ড যাওঁ নহ'লে মই তোমাৰ ই এক্স পি যাওঁ
গ'ল্ডেনত কোনটো হেৰি
গলডেনত মই তোমাৰ মিয়া লওঁ নহ'লে লেলা লওঁ
আচ্ছা আপোনাৰ এতিয়া ৰেংক কিমান
মোৰতো আগতে মানে খেলিছিলোঁ তেতিয়া মই মিথিকত আছিলোঁ তাৰপিছত তোমাৰ ইমান খেলা নহ'লো ন চ' মই মানে মিথিক টুৱেণ্টি টুৱেণ্টি ফাইভ মানতে থাকো আৰু তাককৈ বেছি নাযাব নোৱাৰো
আচ্ছা নপিনে আৰু পঢ়া শুনা ফকাচ কৰিব লাগে আৰু টাইম মেনেজমেন্ট এফালে ইমান দূৰ দৰং কলে
উম গম পাইছো আকৌ তোমাৰ দৰং কলেজত স্পৰ্টচ উইকো কৰিছিলে নহয় ফুটবল ক্ৰিকেট
আহ কিমান কিমান দিনৰত থাকে স্পৰ্টছৰত বাৰু
স্পৰ্টছ উইকৰ তোমাৰ তিনিদিন থাকে তুমি খেলিছিলা কিবা পাৰ্টিচিপেট কৰিছিলা
মইতো কলাবৰ কলেজৰহে
অ আচ্ছা আচ্ছা অ আচ্ছা আমাৰ মানে মোক খেলিছিলো মই ফুটবল ক্ৰিকেট আমাৰ হৈছিলে ন ক্ৰিকেটটো খেলি নাজানো তেতিয়াও খেলিছো আৰু ফোনৰ কাৰণে লগৰ বিলাকে কৈছিলে খেল খেল
খেলিনে
অ জিকাটো নাই বাৰু এনে আৰু জয় কাৰণে খেলিছো এনে জিকাটো নাই
উ দৰং কলেজো মানে এইবাৰ এই কি চি ইউটি ডিউটি দেখিছিলো বহুত ডাঙৰ কলেজ
উম কলেজতটো বহুত ডাঙৰ হয় বহুত দপ
উম আৰু কেম্পাছো বহুত ডাঙৰ
সেইটোৱে তাত গেমছ বিলাক বহুত আছে মানে আম ৰেচলিং ফুটব ফুটবল ক্ৰিকেট
অ এইবিলাক মানে স্পৰ্টছত মানে মানে কিবা ফিউচাৰ আছে যদি তাত মানে লৈ পেলে আৰাম চে কৰিব পাৰিব বহুত বিলাক থাকে ন এইবিলাক কাৰতে টাইকণ্ডো চব আছে তাত
অলপ পাগত যাব বুলি ভাবিছে ন। ত সি মানে স্পৰ্ট খেলে তাইক কণ্ড আৰু ফুটবল খেলে
উম
সি নেচনেলো খেলিব গৈছিলে আমাৰ দৰং কলেজৰ ফালৰ পৰা
উম উম
সেইটোৱেআৰু মানে দৰং কলিজটো এটা প্লে প্লেটফৰ্ম দিয়ে আৰু এথলিটৰ কাৰণে গ্ৰ' হ'বৰ কাৰণে
ফিউচাৰ বনাব আছে যদি মানে স্পটৰ কাৰণে ললে হল আৰু
সেইটোৱে অ
বহুতে খেলি থাকিব প কেম্পাছৰ ভিতৰতে জিম চিম আছে আছে বুলি শুনিছিলো
অ সেইটোতো আছে বাৰু দেখিছো
উ আগৰ লগৰ বিলাক পৰিঢ়িছিলে দৰঙতে মই মে মানে কলাৰতে ললো মানে ওচৰত হ'ব বুলি ইমান দূৰ ত অহা যোৱা কভাৰ ইমান হৈ যাব বুলি ত কলোবাৰ ক তেজপুৰ ন ত মই এতিয়া কলোবাৰ কলেজ হলে তো এতিয়া মই স্কুটিত লৈ যাব পাৰো ত লাইচেন্স কেতিয়াবা আকৌ পতককে চেক কৰি দিলে এতিয়া হেলমেট চেলমেট কেতিয়াবা ফটো কে ত সেইকাৰণে
আচ্ছা কলিয়াবৰ কলেজটো ইমান বেয়া নহয় বহুত ভালে হয় শুনিছো
অ মানে অলটো ভাল আৰু মানে বদনামীছে এতিয়া কিমান তেনেকুৱা আছে বুলি বদনামী হৈ থৈছে আৰু
আচ্ছা আচ্ছা একো নাই বাৰু বাকী তাত স্পৰ্টছ কিবা হয়নে কলিয়াবৰ কলেজত
হ কি কৈছা।
এই কিবা কলিয়াবৰ কলেজত হয়নে স্পৰ্টছ
স্পৰ্টছ
আহ
অ স্পৰ্ট আছেতো ডাঙৰ ফিল্ড আছে গান্ধী ফিল আমাৰ এইপনে চবত ডাঙৰ ফিল্ড তাতেই গান্ধী ফিল্ড বুলি কয় বহুত হয় ফুটবল এইবিলাক চব। হৈয়ে থাকে ভলীবল স্পৰ্টচ ডাঙৰ মানে তাৰ তাৰ স্পৰ্টছ সেইবোৰ ডাঙৰ
আচ্ছা মানে অ গম পাইছো আচ্ছা এনেই ভাত চাত খালে নে নাই?
খোৱাই নাই এতিয়া মাতি আছে মায়
আচ্ছা খাই ল'বা।
যাম আৰু
টো ঠাণ্ডা হৈ যাব।
হম।
আকৌ মই শুনিছো তোমাৰ কলিয়াবৰ কলেজত তোমাৰ কিবা খেল পাতিছে বোলে। আহ শুনিছিলো লগৰ এটাই। কৰি আছিলে।
কাৰেণ্টলিটো নাজানো এতিয়া কাৰেণ্টলি ইমান হেৰিটো ফাংচন আইডিয়াটো নাই চাগে খালি ক্লাছ টুৱেল্ভ আৰু এইবিলাক যোনে মানে ভাল ভাল ৰিজাল্ট কৰিছে সিহঁতক মাতিম বুলি হেৰি আছে নেকি অভিনন্দন জনোৱা কিবা আছে বুলি শুনিছিলো ফাং কিন্তু তাৰ ভিতৰত স্পৰ্ত।
হেল্ল'
তেওঁ পঢ়াৰ পিছতহে গম পাম আৰু কি হব।
আচ্ছা আচ্ছা।
অহ ডাঙৰ আছে।
কেন্টিন চেণ্টিন ভাল।
অ আমাৰ পিছে আমাৰ দৰং কলেজৰ কেণ্টিনো বহুত কিবা কিবি পায় খোৱা বস্তু।
উম।
মানে যেনেকে আমি কিবা ফুটবল চুটবল খেলি আহি কেণ্টিঙত গৈ পেলাই অলপ ৰেষ্ট কৰিব পাৰো এ চি টি চি আছে। কিংছ বাৰ প্ৰটিন জুচ পায়।
হেল্ল'
অ হেল্ল' কোৱা
আপোনাৰ ফুটবলৰ সবতকে বেষ্ট প্লেয়াৰ কোনটো আপোনাৰ?
মোৰতো মইতো চবকে মেচিকে ভাল পাওঁ তুমি
আৰে চেম চেম মেচি আৰু ফিফা ৱৰ্ল্ড কাপ চলি আছে আৰু চলিব মানে দিয়া আহি আছে। এই জুনত
সেইটোৱে ফুটবল চাইও ভাল লাগে তুমি কাক চাপোৰ্ট কৰিছা এইবাৰ
মইতো আৰ্জেণ্টিনাকে চাপোৰ্ট কৰিছো তেতিয়াও আৰু এবাৰ ভাবিছো আৰু নেমাৰ আকৌ নেমাৰো এতিয়ালৈকোনে বহুত খেলিছে ন আগতো এবাৰ জিকা নাই বেচেৰাটো মই ভাবিছোবাৰ ব্ৰাজিলে জিকিলেও বেয়া নাপাওঁ।
অ ব্ৰাজিল জিকিব পাৰে দেই এবাৰ। বহুতে কোৱা শুনিছোঁ। ফুটবলত।
নেইমাৰ মানে নেইমাৰ মানে বহুত ভাল ন এতিয়া তাৰ।
উম নিমাটো ভাল আছে। স্কিলছ আছে তাৰ বহুত।
তাৰ স্কিলছ বহুত ভাল।
উম।
ব্ৰাজিলিয়ান প্লেয়াৰ ন? ব্ৰাজিলিয়ানতো গ'লে স্কিলছ বহু ভাল লাগে ইহতৰ।
উম সেইটোৱে আৰু মেচি তোমাৰ নাম্বাৰটোও টেন হয় নহয়।
অ।
উম।
আৰু ক্ৰিকেটৰ এইবাৰ আই পি এল চালে?
অ আই পি এল চলে, আই পি এল চাইছোঁ বাৰু।
মই চাইছিলো। চেন্নাইক চাপোৰ্ট কৰো। এম এছ ধোনীয়ে খেলা নাই তো মানে ইমান নাচালো আৰু মই কেতিয়াবা কেতিয়াবা ফটকে আৰু ডেকাহঁতে চাই থাকিলে আৰু পিছপিনৰ পৰা খেদি খেদি আৰু দুই গেম মাৰো। দুই তিনিটা বেড তিনি চাৰি দিন মান তিন
যেনেকে ড্ৰ হৈ গলে তেতিয়া দছ মিনিট দিয়ে ন তোমাৰ? গ'ল মাৰিবলৈ চান্ঞ্চ এট এটা দিয়ে এটা দুটা টীমকে সেইটোৱে লাষ্ট মেচ এইটোৱে হৈছিলে। তোমাৰ ব্ৰাজিল আৰু আৰ্জেন্টিনাৰ মাজত? দছ মিনিট দিছিলে। এক্সটা যাৰ গ'ল হয় সিয়ে জকিব। ড্ৰ হৈ গৈছিল।
অ, এক্সটা টাইমিং ন?
অ, এক্সট্ৰা টাইমিং।
এইটো মানে এইবিলাক মানে হাৰ্ফ টাইমৰ আগতমানে এইবিলাক মানে থ্ৰ-শ্ৰত মানে টাইম হেৰি হয় ন? ত সেইকাৰণে দিয়ে এইটো এক্সটা টাইমিংটো?
উম
চববিলাকৰ টাইম ৱেষ্ট সেইবিলাক মানে কেতিয়াবা। সেইকাৰণেই, বল আহিব গ'লে টাইম লাগে তেতিয়া ধৰা চাবচিতিওতৰ টাইম ৱেষ্ট সেইবুলি এইবিলাক মানে এক্সা টাইমিং দিয়ে আৰু। এইটো মোৰ মতে যে পি এ দি ডিচাইড কৰে নেকি কিমান টাইম দিব লাগে।
অ, ৰেফৰীটো ডিচাইড কৰে। আকৌ ৰেফ্ৰীয়ে তোমাক টিমবিলাককো সোধে কি তুমি কি তুমি সিহ সিহঁক দুটা অপচন দিয়ে। তোমাক ইয়াতো শ্বুট আউট দিয়ে ইয়া দছ মিনিট খেলিব দিয়ে। সিহঁতে যোনটো চুজ কৰে সেইটো আৰু দি দিয়ে আৰু ৰেফৰীয়ে।
অ শ্বুট আউট তো মানে পেনালিটি হৈ যাব ন
অহ পেনালিতি হও
উম
হ'ব দিয়া তেনে আৰু
অহ হ'ব মই বাৰু দিনাৰ কৰোঁ মায়ে মাতি আছে।
অহ বাই বাই
বাই বাই
হম